হয় নমস্কাৰ
কি কৰিছা এই ভালেই তোমাৰ
মই মোৰো ভাল ঠিক ঠাক চলি আছে তো আজি বতৰ এতিয়া এতিয়া মানে আমাৰ ইফালে হেৰি নাই কাৰেণ্ট নাই তো আমি এনে বাহিৰত অলপ ওলাই আছো এনেই ফুৰি আছো অলপ
অ' আমাৰো কাৰেণ্ট নাই
আচ্ছা তুমি তুমি কোনফালে থাকা
মই এইফালে কামাখ্যাৰ হেৰি যোনটো বিপৰীত পাহাৰ আছে কামাখ্যা মন্দিৰৰ বিপৰীত পাহাৰটোৰ অ'
পাহাৰৰ ওপৰত ন তাতে তাতে কেনেকুৱা মানে বতৰ বিলাক পাহাৰৰ ওপৰত চাগে বেছি গৰম মনা হৈাগ নেকি তেনেকুৱা
গৰমতটো গৰমতটো ঠিকেই পৰিছে। গছ-গছনি আছে বাৰু বাকী গৰম পৰিছে বতাহ মাৰি থাকে মাজে, মাজে। সেইকাৰণে ইমান গৰমটো নালাগে মানে।
মই এই কামাখ্যা ফালে ওপৰত গ'লে, সেইফালে পাহাৰত যিমান খিনি অঞ্চল আছে। ফালে এইলে মানে তেনেকুৱা হয় যে বহুত যে
সেইখন। সেইখন পাহাৰ এতিয়া হেৰি নিচিনা হৈ গৈছে ন, মানে অ', কি কয় এইটো চহৰৰ নিচিনা।
চহৰৰ নিচিনা হৈ গৈছে তথাপিও অ', হয়। মানাৰ ওচৰৰ এইটো চাইডেও পাহাৰ আছে ন বহুত ত তেনেকুৱা ঠাই বিলাকত গৈছো। মাজতে তো মানে বহুত ধুনীয়া ঠাণ্ডা বহুত গছ গছনি আছে। ত' মেইন মানে চহৰতকে মানে ঠাইখিনি ক'ব গ'লে অলপ। শান্ত অলপ, অলপ মানে অ পৰিৱেশ তেনেকুৱা।
কামাখ্যাৰ ওপৰত যেতিয়া যাবা পাহাৰ খিনি মানে বতাহ। বতাহেৰে মানে এইফালে আৰু এটা মন্দিৰ আছে কামাখ্যাৰ ওপৰৰ ফালে। মানে তাতে বিৰাট বতাহ মাৰি থাকে আৰু বহি থাকিব পাৰি আৰাম।
হয়, হয় একদম, একদম। ওপৰত নেকি কামাখ্যাৰ ওপৰত মই গৈছিলো তাতে অ', ধুনীয়া উম। পুৰা চাৰিওফালে গুৱাহাটীখন মানে।
আমাৰ এইফালে বতাহ চতাহ মাৰে কিন্তু আজি বতাহটোও মাৰ নাই মানে। বতৰটো ডাৱৰীয়া কিন্তু ঠিক গৰমো পৰি আছে। আৰু পাহাৰত টো জানে বৰষুণ। বৰষুণ দিলে কিমান খিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়।
উম, এইটোতো হয় পাহাৰৰ ফালে কেনেকুৱা মানে কি বহুত নিজৰা হৈ যায় নে বেছি। বেছি বৰষুণ দিলে।
একদম গোটেই মাটি খহি আহে আৰু মানে ভূমিস্খলন ৰ ফলতো মানে অলপ মান কষ্ট পাই। হয়, মানে ভয়, ভয় লাগে।
আচ্ছা, আচ্ছা ভূমিস্খলনৰতো ভয় আছে ন এইফালে।
তটো আছে মোৰ মানে ভিতৰত এতিয়া উপায়ো নাই।
হয়, হয় এইটো, এইটো তেনেকুৱা আমি ত' যেনেকে আপোনালোকে পাহাৰৰ ওপৰত থাকে ভূমিস্খলন অ', ভয় থাকে। তেনেকুৱা আমি যেনেকুৱা চহৰৰ মাজ মাজিয় জেগগাত থাকো ন তাত। ও মানে বানপানীৰো বহুত সমস্যা আছে।
আৰে হ তাকে মইতো। সেইদিনা ভিডিঅ'টো দেখা পালো গাত ইমান বৰষুণৰ কাৰণে। ইমান সমস্যাৰ সন্মুখীন। সিন হ'ব লগগীয়া হৈছে মানুহবোৰ এতিয়াও আমি যদি ওলাই যাওঁ, উম। এতিয়াও, এতিয়াও যেতিয়া আমি ওলাই যাওঁ। তেতিয়াও মানে একদম এনেকুৱা লাগে ক'ৰবাৰ গাঁৱৰ অঞ্চলত আহি গলো নেকি ইমান। ইমান পানী একজাক বৰষুণ দিব নোৱাৰি গোটেই মালিগওনখনন ভৰ্তি হৈ যায়।
হয়, হয় এইটোয় এ তাতে মানে তেনেকুৱা জোগাত কি হয় যাতায়াতত বহুত অসুবিধা হয়। মানে এনেকুৱা বানপানী হৈ যায়। ত' ক'ত গাটা থাকে কি থাকে গমেই নাপায় পানীৰ তলত কি থাকে। এইটো এটা বহুত ডাঙৰ সমস্যয়া আৰু এইটো এটা ডাঙৰ সমস্যা আৰু এইটো চাইডতো ইমান গছ-গছনি। সেই কাৰণে নাই চব গছ গছনি কাটি দিছে তাৰতো চ'ব চহৰ ডাঙৰ চহৰ হৈ গৈছ। এইটো এটা তাতে গৰমৰ এটা বহুত হেৰি।
উম, আৰু বুলে গাওঁৰ পানী হলেওঁ তুমি মানে গচকি পিনে ভাল পালা হয়।
ভাল ব হয় এইটো হয়। বা এইটোতো নালা নৰ্দমাৰ পানী হৈছে, তাৰপৰাই আহে। টো, সেইটোৱে টো।
দেই ইমান ন' মানে তোমালোকৰ গুৱাহাটীত আৰু। মানে আমাৰ গুৱাহাটীত ইমান প্ৰব্লেম এতিয়া আমি পাহাৰৰ ফালে থাকো ন অলপমান সেইটো প্ৰব্লেম বানপানীৰ প্ৰব্লেমটো পোৱা নাই। কিন্তু এনে যোনবিলাক তোমালোকে এতিয়া যেতিয়া এনেকে ভৈয়াম অঞ্চলত থাকা তোমালোকৰো একদম পানীৰ মানে চাগে পানী ঘৰলৈকে সোমাই আহে।
অ, পানী, পানী ঘৰলৈ সোমাই যায় বেছি বৰষুণ দিলে ত' বেছি বানপানী হৈছে তেতিয়া পানী ঘৰলৈ সোমাই যা তাতেও মানে বহুত অসুবিধা হ'ব বোলে। মানে তলৰ, তলত থকা মানুহ বিলাকৰ মানে বহুতেও অসুবিধা মানে বহুত বেলেগ, বেলেগ চাইডৰ পৰা বহুত অসুবিধা
সেনেহেন গুৱাহাটী জেগাত থাকে তো কাৰেণ্টটো নাই এইফালে। এতিয়া বৰষুণতো দিয়াই নাই। বতৰটো ডাৱৰীয়া কৰিছেহে।
উম।
কাৰেণ্ট নাই তেতিয়াৰ পৰা স্মাৰ্ট চিটি বোলে।
এইটোৱে মানে ইয়াতে ক'বাত গছ-গছনি পৰি থাকে। কাৰেণ্টটো তাৰৰ ওপৰত সেই ফলতো মানে কাৰেণ্ট, চাৰেণ্ট বন্ধ হৈ থাকে এইবিলাকো, এইবিলাক উম, হয় তে
তিনি টোপাল মান পেলালে। আৰু বতাহো মাৰা নাই আজি এনেকে যে কাৰেন্ট যাবলগীয়া কিবা
উম, সেইটো। এইটো গৰমৰ সময়ত কাৰেণ্ট গ'লে মানে ত, আৰু ডাঙৰ এটা সমস্যা এনেকুৱা গৰমত। ফেন নাথাকি, ফেন নাথাকে থাকিব নোৱাৰি ন ঘৰত।
তাকে গৰমৰ কাৰণে আৰু বাহিৰতো বতাহো অলপমান মৰা নাই মানে।
সেইটোয়ে তো সেনেকুৱা গৰমত উম, মইতো ভাবি আছো অলপ ফুৰিব যান নেকি মেঘালয়ৰ ফালে। তাতে, তো গৰমতটো ইমানটা নহয়।
উম, মানে উত্তৰ পূৱৰ মানে একদম আহ হেৰিবিলাক যোনবিলাক ৰাজ্য আছে।
হয়।
সেইখন ৰাজ্য আমাৰ ওচৰতে পৰে আৰু। ত' মানে ফুৰিবলে ভাল জেগা সেইখন এখন। কিন্তু এতিয়া অকমান ৰুমৰো মানে তাতে সমস্যাৰ দেখা দিছে মই সেইদিনা এটা মানে হেৰি চালো, ভিডিঅ' চালো।
হয়।
তাতে অ, এজন চালকে মানে অসমৰে চালকে কৈ আছিলে যে আহিলে ইয়াতে থকাকে নাহিব আৰু। যদি আহে মানে থকাকে তেনেহলে আগতে ৰুম বিলাক বুক কৰি পিনে আহিব। কাৰণ এতিয়া কি হৈ গৈছে জুলাই মাহ গৰম তাতে আকৌ যোনবিলাক স্কুলৰ অ, স্কুলৰ ল'ৰা-ছোৱালী আছে, সেইবোৰেতটো বন্ধ পাইছে।
উম।
বন্ধ পোৱাৰ ফলত মাক-দেউতাকে ওচৰতে ফুৰাবলৈ ঠাণ্ডা জেগা ক'ত নিব?
উম, সেইটো বস্তু উম। সেইটোয়ে এইটো মেঘালয় চৰত আছে চবে মেঘালয়তে গৈছে গুৱাহাটীৰ পৰা মানুহ বিলাক। আৰু মানে তাতে পৰ্যটক বহুত গৈ থাকে ন' ত' এইটো টাইমত গৰমৰ সময়তো তাতে মানে ঘৰ ৰুম পোৱাতো বহুত সমস্যা আছে। ত সেইকাৰণে আগৰ পৰাই গ'লে আগৰ পৰাই মানে চব বস্তুৰ ব্যৱস্থা কৰি
নিৰ্ভাৰণৰে সমস্যা আৰু এইটো।
সেইটোৱে সেইটোৱে, বাকী তুমি গৈছা চাগে মেঘালয়?
মই গ'লো এনে তিনিবাৰ যোৱা হ'ল, এবাৰ অ', দুই হাজাৰ চৌবিশত গ'লো
আচ
তাৰ পিছত তাতে দুই হেজাৰ চৌবিশত গৈ আকৌ দুই হেজাৰ চৌবিশত তে গ'লো আৰু এবাৰ।
তাৰ পিছত এবাৰ পঁচিছত গলো নে ছাব্বিছত মই পাহৰিছো দেই। পঁচিছতে গ'লো নেকি! গ'লো, মানে যোনবাৰ তৃতীয়বাৰ গ'লো সেইবাৰ ভাল লাগিল মানে গৈ।
আচ্ছা, ক'ত ক'ত গ'ল কেনেকুৱা আছিল জেগাবিলাক?
লিংচিয়া বুলি এটা জেগা আছিলে
হয় অ', লিংচিয়া আৰু ময়ো গৈছোঁ।
উ, অ', তাতে বিৰাট ভাল লাগিল গা চা ধুলো।
হল
একেবাৰে আৰু ইমান সাঁতুৰিলো ইমান সাঁতুৰিলো শিল বিলাকতে ধাম ধুম মাৰি আঁঠুটোত গোটেই ঘাঁ লাগি আহিছে।
আচ্ছা, বহুত ধুনীয়া ঠাই হয় এইটো গৰম দিনত গ'লে তোমাৰ মানে ভাল লাগিব তাতে গা ধুই।
উম, গা ধুই উ, উম, উম, উম। হেৰি লাইফ জেকেট দিছিলে।
অচ্ছা, বাকি আৰু ক'ত ক'ত গ'লা?
মেঘালয় যোৱাইৰ ফালে গৈছিলো এবাৰ।
অচ্চা, আচ্ছা।
হেনা আমি যাওঁতে বৰষুণ দি আছিলে
হয়।
এনেকুৱা লাগিলে ছুইজাৰলেণ্ডত আহি গ'লো।
অ', তাৰে মানে প্ৰকৃতিক দৃশ্যটো ক'ব গ'লে বহুতে ধুনীয়া আৰু তাৰে যোনটো মানে ক'ত চাফা মানে আকাশটো পুৰা নীলা তেনেকুৱা। ত' দেখাত মানে বহুত ধুনীয়া লাগে, এনেকুৱা লাগে বিদেশত ক'বাত আহি গৈছে অলপ সময়ৰ কাৰণে অকমান হয় আজি স্কটলেণ্ড বুলিও কয় নেকি মিনি স্কটলেণ্ড। তেনেকুৱা কিবা এটা কয় ক'ত শুনিছো, অ' তেনেকুৱা বহুত ধুনীয়া ধুনীয়া ঠাই আছে, মানে শেষ নহ'ব তোমাৰ। মানে মন নকৰিব আৰু ক'ৰবাত ক'ত যাব লাগিব তেনেকুৱা মেঘালয় ফুৰিব গ'লে লাগিব। সেইটোয়েই। আৰু মেঘালয় বুলি নহয় আমাৰ অসমতো আছে ডিমাহাছাওৰ ফালে। সেফালেও বহুত ধুনীয়া ঠাই আছে, হাফলঙৰফালে বহুত ধুনীয়া ধুনীয়া ঠাই আছে।
উম, বিৰাট ধুনীয়া, মই শুনিছো মানে ঘৰৰ ওচৰৰ বা এজনী থাকে
হয়।
উম, তেওঁ মানে মাতি আছে আহিবা আহিবা হাফলঙত ফুৰিবলে। সময়তোহে মিলাবগে পৰা নাই আৰু।
মই ময়ো বহুত শুনিছো মই বহুত তেনেকুৱা ছবিও চাইছো। ক'বাত ভিডিঅ' চাইছো, ত' মোৰ মান বহুত ইচ্ছা আছে। এই যে এই ঠাইখিনি জেগাত যোৱা কাৰণে অলপ চাম ফুৰিম, হয় হয় নাই নাই মইতো এইটোয় এটা অ' ওচৰতে থাকো এনেকে ভাবি আছোঁ।
বাকী তুমি কোনফালে থাকা হেৰি মই বাৰু পাহাৰৰ ফালে থা, তুমি গুৱাহাটী কোন
এ-গুৱাহাট টি হেৰি ফালে থাকো কি কয় তলতে থাকো ক'ব গলে তোমালোকে যদি পাহাৰত আছা আমি তলত আছো, মানে মালিগাঁৱৰ একদম
অ' তেনেহলে মইওচোন মালিগাঁও পাহাৰতে আছো, তুমি এটা কাম কৰিবা নহলে আহিবা এদিন লগ কৰিবা আৰু হেৰি, ভাত খোৱাকে আহিবা আমাৰ ঘৰত।
হয়, হয়, হয় ভাত খোৱা কে আনিম কি বনাবা?
তুমি কি খাবা, সেইটো কোৱা?
উম, কিবা এটা তুমি তোমাৰ প্ৰিয় যোনটো খাই কিনে ভাল পোৱা তেনেকুৱা
আৰে, তুমি কোৱা ন তুমি আলহী হৈ পিনে আহিবা এতিয়া মই যদি তোমাক মোৰ মতেদি খুৱাওঁ সেইটো কেনেকুৱা লাগিব।
আচ্ছা, তুমি হেৰি বনাবা লোকেল লোকেল চিকেন বনাবা।
লোকেল চিকেন ন সেইটো বনাব নাজানো বাকী বেলেগ কোৱাচোন।
আচ্ছা, তুমি মই কৈ আছো চবে খাই। ধুনীয়াকে আলু পিটিকা বনাবা, বেঙেনা বনাবা।
উম,
তেনেকুৱা সৰু-সুৰা বস্তু বনাবা বাছ এইখিনিয়ে বহুত যথেষ্ট মন ক'ব গ'লে।
যথেষ্ট নেকি তেনেহ'লে দালি, নেমু এনেকে চালাদ বনাই পিনে খাব পাৰি।
অ', অ', অ', তেনেকুৱা খাই কেনে ভাল পাওঁ মই।
উম, দিয়া নহলে আহিবা এদিন লগ পাম।
ঠিক, আছে, ঠিক আছে, আহিম লগ পাম আজি ঠিক আছে। উম'
এই ফোনটো নাকাটে নেকি?
ফনটো নাকাটিছে নহয়। স
হেল্ল'
হেল্ল' কৈছে ন